হেল্ল'।
হেল্ল অহ কি কৰি আছা? অহ কি কৰি আছা? এইয়া ভাতকেইটা খাই পেলাই বহিছো তুমি কি কৰি আছা?
ভাত।
ভাত খাই আছোঁ। অ কিহে। কিহে খাইছা ভাত?
এ চিকেন আছে।
আছে। অ' আৰু?
আৰু পটল ফাই।
অ' আৰু।
আৰু।
পাপৰ আলু গুটি ভাজি বাদামৰ সতে। বাদামৰ লগত পাপৰ, আলুগুটি ভাজি।
অ'।
তাৰপৰা বজাৰৰ পৰা কি আনিলা?
বজাৰৰ পৰা পাচলি অলপ আনিলো।
অ'।
তাৰ পৰা পইচা উলিয়াবলে গৈছিলো।
তোমালোকৰ ওচৰতে নে বজাৰ খন।
অ'।
অ' অ' অ'।
আজি বৃহস্পতিবাৰ নহয় দৌপাঙত বজাৰ বহে নহয়।
অ' অ'।
আমি যোৱালে বজাৰ সামৰিলোই বহুত বস্তু ইমান নাছিলে ওলোৱা।
অ' অ' তাৰপা তাত হাল বাই হৈ গ'ল নে?
নাই হোৱা কাইলৈ ৰাতিপুৱাই যাম।
অ'।
বোকা দিবলৈ আছে মানুহৰ।
মানুহ বিলাকে ৰুইছে ন'।
মানুহৰ ৰুই আদায়ে হ'ব হ'ল আও।
অ'। তাৰপৰা বাকী খা খবৰ তোমাৰ ভাল?
খা খবৰ ভালেই খোৱাই কি কৰি আছে।
খোৱা গ'ল এই মানুহে এঘলে আমাৰ যে আগ ফালে যে উম। মুছলিম মানুহঘৰ যে আছে সেইঘৰলে গৈছিলে আহ আহি পোৱাহিয়ে নাই। কিবা দৰ্জা এখন লগাব। লোৱায়ে শুবলৈ আহিছে তাক ভৰি পিটিকি দিব লাগে নহয় শুউতেনে। তাৰপিছত। তে অ' ভৰিত সজোৱাব লাগিব, পিঠি সজোৱাব লাগিব, তা শুউতেনে।
অ'।
তাপা এতিয়া শুই আছে দে বাপেকৰ জেগাত শুই আছে নিজৰ জেগাত না খোৱা দেখোন।
উম হুম।
তাৰপৰা বাপেকে আহি পেলাই বেলচা মাৰিবহি সিফালে যাবগৈ। অ' ভাত কিহে খালে ভাত মাছ আছিলে ককা আছে নহয়। মাছ হে দালিয়ে বনালো এইবাৰ দালি কিবা কিবা পাই নিসিজে ইমান সিজাইচো। নিসিজেহে নিসিজে কাইলে বোলো পেলাই দিম নহলে হাঁহ পোৱালিক দি দিম বোলো।
কিহৰ দালি এই হেৰি অ' দোকানৰ
দোকান মচুৰ দালি দোকানৰ জানো কাৰ দোকানৰ পৰা আনিছিলে।
অ নন প পলিচটো আনিব নন পলিচটো আনিব লাগে।
জানো নলপলিচে নে কিয়ে আনিছিলে। দালিকেইটা দেখাত ধুনীয়া কিন্তু নিসিজে।
এই সেইটোৱে নন পলিচটো আনিব লাগে দাম দুটকা বেছি লয় মই সেইদিনাখন হাৰমতি পৰা আধাকেজি আনি থৈছো।
এতিয়া জানো খুড়াই কাৰ দোকানৰ পৰা আনিছিলে আধা কেজি আনিছিলে আদাই হ'লেই কেইটামান আছে কাইলে বনাই পেলাই আদাই কৰি পেলাব লাগিব
আমাৰ দালি থাকি যায় মুনু ইমান দালি নাখায় পাচলি ভাজি চাজিয়ে খায়।
ভাজিয়ে খাই অ' নাম বিলাক নাকাঢ়িবা তুমি।
অ
তাৰ পৰা কালি মাছ পালা নে নাই
কালি মাছ না পালোঁ অ
অ ধৰিবলে গৈছিলা আধা কেজিমান পালো পুঠি মাছ নে কি মাছ এই বতিয়া মাছ অ
বতিয়া মাছ তাৰপৰা আকৌ মাগুৰ পোৱালি
অ
এই ঢেৰ মাছ পালে তাত সেইবোৰ চ হাল বাই দিয়াৰ পিছত বোকাবোৰ উঠি যায় ন চক চকুৱে টকুুৱে বোকা সোমাই যায় মাছবোৰ তিপ তিপাই থাকে নহয় যাতে ধৰিলে ধেৰ মাছ পাইছে মানুহে
অ বায়ে ফোন কৰিছিলে নাই
বায়ে ফোন কৰিছিলে অ
কৰিছিলে অ অ মায়ে মায়ে নাই কৰা তোমালোকৰ সেইফালে ৰ'দ দিছিলে নে আজি ইমান ৰ'দ দিছে পথাৰত থাকিব পৰা নাই ইমান গৰম
ইয়াতো বহুত গৰম ৰদ কেনেকুৱা দিছে এতিয়া কাৰেণ্টৰ ভল্টেজো নাই
ছো নাই ফেন লগাইছো হাৱাই অ আমাৰ বাৰু আছে ভলটেজটো কিন্তু সেই গৰম মানে এনেকুৱা গৰম নহয় কালি আক ইমান গৰম নাই আজি বহুত গৰম
উম আজি কিমান জানো থাৰ্টি এইট নে থাৰ্টি ফাইভ মান দিব হপায়
আকৌ কেইদিনমান লেকে বোলে ৰ'দ এহ এহম হেৰি নাহে বোলে বৰষুণ নাহে হেনো
বৰষুণ পৰহিললে বৰষুণ দেখুৱাইছে
অ অ অথনি আকৌ এজনীয়ে কোৱা শুনিলো হেৰি চাৰি পাঁচ দিন মান বোলে ৰদে আহিব পৰহিলে বৰষুণ দে মই ছাটি এটা অৰ্ডাৰ কৰিছো মূৰত যে বান্ধি লয় যে ৰুবলে লওঁতেনে
এটো
এইটো সৰু নহয় ছাটিটো সৰু ছাটিটো অ মুৰটোহে আছে গাটো চেপ এ মুৰতো চেপ হব লাগে অ
অ মানুহজনী তেতিয়া বগা হৈ থাকিব বাউ
মানুহজনী বগা হৈ থকাতো বাদ দিয়া মূৰতো অকমান ঠাণ্ডা পৰি থাকিলেও
অ
কেতিয়াৰ পা ৰুব আপোনাল
এ আমাৰ চাব চৌবিশ তাৰিখ মানৰ পা ৰুম বুলি কৈছে খুৱাই সেই আক উম আগৰ দেনো এতিয়া শৰণ লাগি আছে শৰণৰ দিন গুচ লব নাপায় এতিয়া শৰণ আকৌ কালিঅপা লাগিছে অ শৰণৰ জানো এতিয়া কেইদিন থাকে কেলেন্ডাৰ চোৱাই নাই মই শৰণৰ গুজ নলওঁ যে মই বাউ পঞ্জিকাখন চাই দিম বাৰু অ তুমি পঞ্জিকাখন চাই পেলাই মোক কৈ দিবা দেই শৰণৰ কেতিয়া যায়
অ
এতিয়া হেৰি আও, বস্তু লৈ পেলাই ৰুব লাগে কিবা দা দক্ষিণা এটা দিব লাগে নহলে আকৌ পঞ্জিকা চাবলৈ বেয়া নহয় ৰাতিপুৱা অ' হ'ব তেতিয়া মই কাইলে খুৰাক পঠিয়াই দিম তামোল পাণ এটা দি পেলাই।
অ' তামোল পাণ নহয় লগতে দক্ষিণা এটাও দি পঠিয়াব।
লব দুটকা এটা দিম আউ আছে দক্ষিণা এটা হলেই হ'ল।
উম'
নহ'লে হেই, ম'হ হালে বালে নে ট্ৰেক্টৰে বালে। হেই ম'হৰ হালেও বাইছে পিছফালে আধাত ট্ৰেক্টৰে কঢ়ালে ম'হৰ হালে সমা বাইছে যে আগফালৰ মাটি বোৱাই নাই আগফালৰ মাটি জানো আজি ট্ৰেক্টৰ আহিছিলে কেজুৱেল নে কিবা এটা বেয়া হ'ল হেনো কিবা এটা হেনো ভাগিলে হেনো আকৌ নাৰায়ন পুৰৰ লৈ বনাবলৈ গৈছে গে আপুনি চলাব পাৰে দেখোন ট্ৰেক্টৰৰ লগত অ'
হেৰি কৰিব লাগিব বাব লাগিব দেই বৰ কষ্ট নিদিওঁ নহয় আমাৰ গাভিনী ম'হকেইটা তা পা ই ম'হ কেইটা গাভিনি যে ইমানকে বোকাত আকৌ ওলোৱা সোমোৱা কৰিবলৈ বেয়া পাওঁ সেইকাৰণে বো গাটো দিব আউ
অ'
আৰু তাতে ঘাহো নাই যে ইমান কষ্ট নিদিও আউ ম'হগিটাক
উম', হম অ' ভালেই হৈছে জীৱ জন্তু মৰম কৰাটো ভাল বাউ
হ'ব মই নিজে ফোন আমি যদি ইহতক কষ্ট বুজি নাপাঅ' আৰুনো কোনে বুজি পাব। তহঁতৰ গৰু- ছাগলী কেইটা আছে নে নাই? অ', তোমালোকৰ গৰু -ছাগলীকেইটা আছে নে নাই?
আছে, আছে আমা
আছে আছে মাই, অ, মোৰ পৰা আজি হাঁহ পালি এটা নাহিলে নহয় গম পোৱা নে? কলৈ গ'লগে আৰু পাত্তা নাই আৰু। আগফালৰ মানুহ ঘৰক সুধিছিলো বোলো মোৰ হাহঁপোৱালি এটা হেৰালে দেই, আপোনালোকৰ ফালে যাবও পাৰে। তাৰপা আকৌ মানুহজনীয়ে কৈছে আমাৰ আজি হাঁহ পোৱালি মেলাই নাই। তোমাৰ হাঁহ কেনেকে আহিব? তেনেকে বুলিহে ক'লে। এতিয়া জানো আকৌ, এই এতিয়া ক'ত বা আছেগে সেইকেইটা। কাইলে মোকোলাই দিলে আহিব ছাগে। এটাহে নাহিলে। মানে মোৰ হাহঁপোৱালি টেষ্ট এতিয়া বাইশটা আহিলে এটা নাহিলে।
উম
সেই এটা এতিয়া, হাহঁ বিলাকৰ তেটো নাই মানুহে নধৰে। এ অকমানি হে পোৱালি হে, পাখী গজাই নাই।
অ পোৱালি?
অ পোৱালি? পোৱালি অ। ডাঙৰ নহয়। আমাৰ এইফালে ঢেৰ মাছ ওলাইছে আহিবাচোন এদিন ধৰিবলে। যাম, যাম। কি লৈ যাম যাকৈ লৈ যাম নে? অ। নাই নালাগে তুমি একো আনিব নালাগে, জাকৈও আছে, পলও আছে, আমাৰ ঘৰত। মুঠতে মানুহটো আহিলেই হ'ল। মোক মুঠতে লগ এটা লাগে, অকলে মাছ ধৰিবলৈ বেয়া, সাপ চাপ সুতে বুলি ভয় লাগে।
এ হৈ যাব, মই মতা নাই সেইগতিকে যোৱা নাই, অত দিনে নহলে গুচিয়ে গলো
গুছিয়ে গলো। অ, কাইলে কাইলে আহিব নালাগে বাৰু। ৰ'দ দি থাকিলে মানে নাহিবা আৰু ৰ'দটো অকণমান সামৰিলে মানে আবেলি গুচি আহিবা। অ হ'ব।
এইেইদিন কামো নাই মই এনেই ঘৰতে আছো আৰু, আজি এসপ্তাহ মানেই হ'ল।
কামো নাই। অ। তাৰপা তোমাৰ মানুহজনীয়ে কি কৰি আছে?
মানুহজনী আছে। মোৰ মানুহজনী সেই ফেনত তলত শুই আছে মানে কি গৰমটো বেছি যে।
বেছি যে। অ অ। এ গৰম উঠিছেও। বহুত গৰম হৈছে। সেই ফেন ফেনৰ তলত মানে কোলাৰ এটাও আনি দিলো সেইটো লৈছে। চলাই আছে। অ, তাৰপৰা তোমালোকৰ ঘৰত কাষৰ ঘৰৰ লৰাটো আহা নাই?
আহে এতিয়া ভাত খাই গৈছেহে মোৰ লগত।
অ। তাক গৰম বন্ধ দিলে নহয়, তাকো লৈ আহিবা। ব্ৰত লাগি আছে, সেঁত ব্ৰত লাগি আছে। আছে যে। ‌ অ সেঁহত‌ও ব্ৰত মানে? তাহাঁত কিবা খুৰীয়েক এজনী ঢুকালে। ব্ৰত লাগি আছে তাৰপৰা সি আকৌ, এই বিলাক বৰতীয়া দালি চালি খাবলৈ বেয়া পায়। অ। তাপা মই বোলোঁ আ ত‌ই সৰুল'ৰা একো নহয়। সৰু ল'ৰাৰ লগত কি হেৰি আছে। অ নাতিনি চাগে?
আমাৰ লগতে খাহি বুলি মাতি দিলো। সি ভাত পানী খালে তাৰ পৰা মই ঘৰত, থৈ এই আহি পেলাই মই ভাতকেইটা খাই উঠিছোহে।
অ', এ নাতিনী হ'লে খাব পাৰে নহয়।
অ', সি একো কথা নাই।
উম। আমাৰ দেউতাই তোমালোকৰ বাবাই কথা পাতি আছে। কি কথা পাতিছে ক'ব নোৱাৰোঁ, অগৰম বগৰম ঢেৰ কথা পাতি আছে।
আপোনালোকৰ ঘৰ চাইদে মাতি সেইফালে ৰুলে নে নে ৰুবহে?
ৰুবহে, ৰুই আছে, ৰুই আছে। এ আমাৰ এইফালে পানী নাথাকে নহয় আগতিয়া কৰিছে কাৰণ আগৰ বছৰ খৰ মাৰি দিছিলে আৰু। অ', আমাৰ হেৰি আকৌ ঘৰতো কয় আমাৰ তাত পানী নহয় নহয় বৰষুণ দিলেহে পানী হয় আৰু।
বৰষুণতে দ' মাটিবোৰ নাই ৰুৱা মানে এতিয়া ৰুইছে আৰু।
উম।
পানী শুকাই আছে অকণ অকণ ৰুবলৈ ভাল হৈছে, ৰুইছে। আমাৰ বা প্ৰব্লেম নাই, আমাৰ পানী নহ'লেও কথা নাই। থাকেই যে, মাটিবোৰ দ' মাট আমাৰ মাটিবোৰ দ' অ', তাৰপৰা হ'বচোন দে এতিয়া ৰাখো। মই কাম এটা কৰোঁ মানে অ'।